হেল্ল'! আহ।
কি কৰিছা?
হেল্ল'!
হেল্ল'! হেল্ল'! শুনিছা?
অ শুনিছোঁ এতিয়া।
কি কৰিছা, অহ। শুনিছা?
অ।
অ অ অ কি কৰিছা?
এনে ঝাৰৰ ওপৰত বতাহ খাইছো।
অ অ আছো মই এনেই আছোঁ।
অ চাক
উম খালোঁ খালোঁ, খালা তুমি?
অ খালোঁ।
উম ক্লাচ হৈছে?
ক্লাছ?
অহ।
অ আছে।
উম উম উম এক্সাম কেতিয়াৰ পৰা?
এক্সাম মানে এতিয়া ৰুটিনটো দিয়া নাই হলেও বিশ তাৰিখ মান পৰা এক জাম হ'ব বুলি শুনিছো।
বিশ তাৰিখৰ পৰা?
উম আৰু এক্সাম
উম! উম! অ, চামাৰ ভেকেচন ব ন।
অ, হলেও এতিয়া গেৰেণ্টি নাই প্ৰিঞ্চিপাল মেম কি ক'ব আৰু। দি
অ অ অ। ঘৰত যোৱা নাই?
চোৱা নাই ডাইৰেক্ট ভেকেচন।
উম কিমান দিন দিয়ে ভেকেচন?
বিছদিন নিদিয়ে খালি দহ দিন মানহে দিয়ে।
অ বেছিদিন নিদিয়ে দেখোন দছ দিনে হে অকল।
অ ইমানে।
উম উম উম
তুমি কেতিয়া যাবা ঘৰ।
মোৰো আমাৰো ভেকেশচন দিব নহয়। ভেকেশচনতে যোৱা হ'ব আৰু। জুলাই লাষ্টতে দিব চাগে এক্সাম শেষ হোৱাৰ পাছত।
অ মানে এতিয়া ইণ্টাৰনেল চলি আছে না কি এক্সাম চলি আছে।
অ এতিয়া একজাম একো চলা নাই। এনেইতো ইণ্টাৰনেল একজাম হ'ব আমাৰ। টি একজামটো এইবাৰ নহয় বুলি কৈছে কিবা কৰে আৰু।
অঁ এনেইতো হ'লে টো কলেজতে হয় ন'।
উম উম হ'লে কলেজতে হয়।
অঁ কিবা যেতিয়া ফাইনেল একজাম- হয় ফাইনেল একজামটো ক'ত চেন্তাৰ পৰে নিজৰ কলেজৰ নে বেলেগৰ কলেজ যাব লাগে?
অ নাই নাই আমাৰ নিজৰ কলেজতে পঢ়ে। উম' তাকেই। তাৰমানে দূৰত যাব নালাগে আৰু বেলেগ কলেজত।
অঁ নিজৰ কলেজত আৰামকে লিখি থাক আৰু। হেল্ল' হেল্ল' অঁ শুনিছো এতিয়া এই নেটৱৰ্কটো-
মাজে মাজে কি হৈ যায় আৰু।
তোমালোকৰ ক'ত পৰে একজাম চেণ্টাৰ?
আমাৰো নিজৰ কলেজতে পৰে।
ডিউটি ক'ত ক'ত দিয়ে?
ডিউটি মিৰ্জা- ডি এ মিৰ্জা, চি এইচ চি আৰু কমিউনিটি ডিউটি- থাকিলে ৰানি চি এছ চি আৰু- পাণ্ডু অ দিয়ে। আৰু আমাৰ- আমাৰ চিনিয়ৰৰ- আগতে খেল চিতি অত দিয়ে বোলে হ'লেও আমাক এতিয়ালৈকে- দিয়া নাই দিব নে নাই আৰু।
অঁ অঁ সেলচিটি যোৱা নাই এবাৰু?
উম হো লৈ যোৱা নাই। মানে যেতিয়া আমি ফাৰ্ষ্ট- ইয়াৰত আছিলো তেতিয়াও এপয়নৰ কাৰণে হেল চিটি অ লৈ যাব বুলি কৈছিলে হ'লেও লাষ্ট মমেণ্টত লৈ যোৱা- নাই। কিবা মিৰ্জা চিৰ চি অত- লৈ গৈছে। আৰু এতিয়াও মানে মেডিকেল চাৰ্জাৰী- কেলৰ কাৰণে হেলড চি টি এ ল'ব বুলি কৈ আছিলে ফাৰ্ষ্টে। হলেও আৰু এতিয়া এতিয়ালৈকে লৈ যোৱা নাই। নল'ব চাগে।
অঁ তাতে টো ইমান একো কৰিব নিদিয়ে বুলিয়ে শুনিছো ষ্টুডেন্টবোৰক?
অঁ চিনিয়ৰ বুলি চিনিয়ৰ বিলাক কৈ আছিলে মানে খালি চাব দিয়ে একো কৰিব নিদিয়ে বুলি।
হলেও টিচাৰ বিলাকে কৈ আছে তা'তে গ'লে ভাল এক্সপিৰিয়েন্ঞ্চ পাবা। বহুত পেচেঞ্চ থাকে যে বেলেগ বেলেগ। ডিজিজ কণ্ডিশনতটো চাব পাবা আৰু দেখিব। দেখিব। পাৰিব বুলি কৈ আছিলে।
অঁ তাকে। আৰু প্ৰাইভেটতো মানে তেনেকে টো যোৱা হোৱাই নাই ন' তোমালোকৰ। উম' তাকেই। মানে জি এম চি ছুটি নিদিয়ে ন'?
জিম এম চি ছটি নিদিয়ে আৰু অকণমান দূৰ আছে ন' জিম এম চি টো।
অ সেইটো হয় ।কিন্তু দিব লাগে নেকি তাতো মানে আমাকো নিদিয়ে বাৰু তাতে
অ এনেতো দিলেহে ভাল মানে ডাঙৰ ডাঙৰ হস্পিতেলত ।দিলে ভাল এক্সপিৰিয়েঞ্চ পাব।
অ তাকেতো
আৰু এ প্ৰিন্সিপাল কি কৰে আৰু
উম উম চবতো প্ৰিন্ঞ্চিপালে মেনেজ কৰে ন ডিউটি এইবিলাক।
অ
উম উম উম।
ডিউটি যোৱাৰ কাৰণেও পইচা দিব লাগে নহয়। সেইকাৰণে নি নিদিয়ে চাগে সেয়ে।
অ কিমান কিমান দিব লাগে?
হস্পিতেলৰ ওপৰত ডিপেণ্ড কৰে। এইটো হ'লেও একবাৰ মই চেক আপ কৰিব গৈছিলো ন জি এম চি আৰু মোৰ লগত ভাৰডেনেন গৈছ ৱাৰ্ডন মেমে মানে কৈ আছিলে। জি এম চি এজত আমাক নিব বিচাৰিছে হলেও তাতে পেমেন্ট কৰে যে বহুত পইচা খোজে এইকাৰণে নিয়া নাই বুলি। বাৰ পাৰ্চন মানে পাৰ পাৰ্চন সাত হাজাৰ সিমান খুজি আছে বুলি কৈছিলে মেমটো।
ফ্ৰিজোটো বহুত বেছি হৈছে।
অ এইকাৰণে মেম কৈছিলে আৰু মানে ষ্টুডেন্টবিলাকৰো ফাইনেসিয়েল কণ্ডিচন চাব লাগে নহয়। সেইকাৰণে তাতে নিয়া নাই বুলি।
অ অ ভালেই তেনে তেনেকে যদি চাইছে আৰু।
উম আৰু এতিয়া তেতিয়া আমি ৰানী গৈছিলো তাতে পাৰ পাৰ্চন টু ফিফটি লৈছিলে।
অ সিমান হলে দিব পাৰি টু ফিফটি ফাইভ হানদেড হলে।
উম এইটোয়ে মানে চব ষ্টুডেন্ট বিলাক ফাইনেঞ্চিয়েল কণ্ডিচনটো চেইম নহয়।
উম উম তাকেতো কাৰোবাৰ কাৰোবাৰতো প্ৰব্লেম থাকে।
উম এইকাৰণে আৰু দুই হাজাৰ তিন হাজাৰ মান খুজিলেও কাৰোবাৰ কাৰোবাৰ দিবলৈ উ আৰু এতিয়া চাইল্ডড চাবজেকৰো ডিউটি আছে।
পাণ্ডুত নিব বুলি কৈ আছে হলেও ক'ত নি দিব আৰু
অ পাণ্ডু ইটো মালিগাঁও উম উম অ অ পাণ্ডু এক্স সেইটো সেইটো ভালে চাগে ন পেচেণ্ট হৈ চাগে তাতো বহুত।
মানে পেচেন্টটো আহে হ'লেও মানে এডমিট কৰা পেচেন্টটো ইমান নাথাকে ন নহয় খালি কেতিয়াবা কেতিয়াবা হে কলিলিঠেলছৰ পেচেণ্ট, এপেণ্ডিক্স চ পেচেণ্ট এইকেইটা হে আহে। ইমান নাথাকে।
অ অ চিৰিয়াচ ডিজিজ বিলাক নাহে আৰু ন।
আহ
উম উম
আৰু কেতিয়াবা ডায়ৰিয়া হোৱাৰ পেচেণ্ট কেতিয়াবা থাকে বাৰু ।
অ অ। বাকী খোৱা বোৱা ভাল দিয়ে হষ্টেলত?
এনেতো ভাল দিয়ে দিয়েটো, হ'লেও এতিয়া মানে দেৰ বছৰ হ'ল ন আৰু চ একে বস্তু দি থাক - সদায় মানে । সেইকাৰণে এতিয়া খাই খাই আমনি লাগি গ'ল ।
অ তাকে অলপ বেলেগ দিব লাগে কেতিয়াবা ।
অ আৰু কেতিয়াবা কেতিয়াবা বেলেগ খাব মন যায় ন হলেও খাব নাপায়।
সেইটোৱে হোষ্টেলত থাকিলে এইটোৱে আৰু ।
উম।
নিজে বনাই খাব পাৰি ন নোৱাৰি তেওঁ?
পাৰে পাৰে ত কেতিয়াবা আমিও মানে ৱাৰ্দেন মেমৰ ইডাকচন খুজি বনাই নিজেও ।
উম উম।
আৰু তোমাৰ লগে কেনেকা
এনেকে নিজে বনাই বাৰু আমি না - খাওঁ ইমান, হোষ্টেলত যি দিয়ে তাকে বেছি কেতিয়াবা কিবা কি- কিনি আনো খাবলৈ সেইটো।
ভাল চাগে খাব খোৱাৰ বা বস্তুতো ।
এ খাবলৈ কি ক'ম আৰু হোষ্টেলৰ খানা আৰু ।
আহ চাহৰ লগত কি কি দিয়ে মানে?
চাহ লগতো সদায় অ বিস্কিট থাকে, চাওমিন, মেগী, পাস্তা, এইবিলাকে কিন্ত ইমান টেষ্টি নালাগে আৰু খাই। দিয়াতো দিয়ে বস্তু । উম মানে ভাল নালাগে খাই ।
তো দিয়াত তো ভালে দিয়ে বাহিৰত গৈ খ খালেও এইকেইতাই খাব ।
অ সেইটোৱে হোষ্টেলতে পাই যাওঁ । কিন্তু তে টেষ্টি নালাগে আৰু।
অ মানে বনোৱাটোৱে আৰু।
উম উম সোৱাদ নালাগে খাই ।
অ।
উম। আৰু এতিয়াতো আমাৰ কুক চেঞ্জ হৈছে না, খানাটো টেষ্টি নালাগা হৈছে আৰু ।
অ মানে আগৰটো ভাল ভাল বনাই মানে?
অ আগৰটো অলপ ভালে বনাইছিলে । এতিয়াৰতো মানে ইমানটা ভাল নালাগে খাই।
অহ ।
বাকী তোমালোকক চিকেন কেতিয়া কেতিয়া দিয়ে মাংস?
খালি দেওবাৰ দিনহে দিয়ে আৰু। মঙ্গলবাৰ আৰু বৃহস্পতিবাৰ চাগে মাছ দিয়ে। আৰু শু কোনদিনা কোন দিনো
অ অ অ।
মানে দিয়া - টো ভালেই দিয়ে, কণীও পায়, মাছো পায়, মাংসৰ পায়।
উম উম ।
হলেও টেষ্টটোৱে,
স মানে সপ্তাহত এটা বস্তুৱে খালি ৰিপিট হৈ থাকে না, সেইকাৰণে মানে আমনি লাগে আৰু খাই খাই।
অ
কেতিয়াবা বেলেগ দিব লাগে অলপ ন
উম অ হ'ব দিয়া দে মোৰ মাক কল কৰি আছে মোক
ঠিক আছে দিয়া
উম উম